ন অ', মই শুনি আছো ভাল নে।
অ', ভাল তুমি ভালে নে।
উম ভাল কি কৰি আছ।
আছো হয় মই এনে আছো তই কি কৰি আছ।
অ', মইয়ো এনেই আছোঁ গা ভাল নহয় নিকি।
অকনমান গা ভাল নহয়।
কি হৈছে জ্বৰ।
উম পানী লগা।
এইতে বতৰো মানে হেৰি আছে ন সলনি আছে সেকাৰণে হৈছে আৰু চব পিনে হৈছে।
অকনমান বৰষুণতো তিতিছো।
উম, তোমাৰ পৰীক্ষা কেনেকুৱা হ'ল?
পৰীক্ষা, ইমান ভাল নাই হোৱা।
এইবাৰ হেনো পেপাৰো মানে হেৰি টান আহিছে বুলি কোৱা শুনিছো?
অ' পেপাৰ কাকতখন বহুত টান আহিছে এইবাৰ। এই গণিতৰ অংককেইটা মানে ক'ৰপা আহিছে ইমান পাত্তাই নোপালো।
অ' সেইটো মানে প্ৰতিযোগিতা দিনক দিনে বাঢ়ি গৈছে ন, আৰু তোৰ প্ৰশিক্ষাৰ্থী মানে হে শিক্ষাৰ্থীও মানে বেছি হৈ গৈছে ন।
অ' সংখ্যাটো বাঢ়ি গৈছে যে।
উম! সেইটো কাৰণে। মাহঁতৰ ভাল?
তাকেহে, কি হয় আৰু।
উম! আমাৰ গাঁৱত পুতলা নাচ পাতিছিলে নে নহয়।
হয় নি। কেতিয়া?
উম-উম। উম, যোৱা দেওবাৰে তোক মই মাতিম বুলি ভাবিছিলো, তোৰ আকৌ বিএডৰ একজাম আছে বুলি কৈছিলি যে।
অঁ!
সেইটো কাৰণে ভাবিলোঁ তাই আকৌ উম, গৈছিলোটো। আমাৰ ওচৰতে ৰঙ্গমঞ্চ এটা আ আছে নহয়? উম, ৰঙ্গমঞ্চ এটা আছে তাতে পাতিছিলে। আজিকালি পুতলা নাচটো মানে নোহোৱাই হৈ গ'ল ন, আগতেতো যেনেকে আছিলে।
আগতে অঁ আগতে পুতলা নাচ চাওঁ। বহুত পুতলা নাচটো পাতে হয় নাই গাঁৱে-গাঁৱে?
উম-উম, আজিকালিটো নহোৱাই হ'ল। গাঁৱত আগতে মেলা পাতে যে পূজা হ'লে বা কিবাকিবি উৎসৱ হ'লে তেতিয়াতো পাতেই পুতলা না
উম! উম! আজিকালি পুতলা নাচ ল'ৰা-ছোৱালীয়ে দেখিয়ে নাপায়।
নাপায়। আমাৰ গাঁৱতো তেনেকে দেখিয়ে নাপায়, অনাৰ লগে-লগে মানে কিনো পুতলা নাচ বুলি মানে গোটেই সৰু পোৱালি সোপা হেৰি হৈ আছে চাইছে আৰু চবেই ভালে পাইছে চাই।
ইফালে বহুত দিনৰ আগতে বহুত দিনৰ আগতে এবাৰ পাত পাতিছিলে হেৰি সেই বিহু দেখাইছিলে মানে বিহু নচাইছিলে। পুতলাই যেনিবা বিহু নাচিছি ছিলে।
আমাৰটো জং-জংকী পানৈৰ কাহিনী কাহিনীটো যেন
অ! তহঁতৰ ওচৰতে মিছ
অঁ! অঁ সেই জংকী পানৈৰ কাহিনীটো দেখাইছি সেই কাহিনীতো জান‌ই আৰু নহয়। উম! বিখ্যাত আৰু। উম!
উম! বিখ্যাত।
উম! বেয়া লাগে। আজিকালিটো টেলিভিছন আছে, মোবাইল আছে সেইবিলাকতনো এনেই পুতলা নাচ গুৰুত্বই নাইকিয়া হৈ গ'ল ন। উম! এতিয়া মানে নিজে চব চকুৱে দেখাটো বেলেগ তোৰ মোবাইলত বা টেলিভিন চোৱাটোও বেলেগ মানে।
হয়। উম! নহয় মানে পুতলা নাচ আজিকালি দেখুৱাবলৈ নাহেও মানুহৰ মানে। মানুহ ইমান চাবলৈ নাযায় যে লাভো নহয়।
সেইটোৱেই অঁ নাহেই। নাহে মানে কি আৰু উম! সেইটো মানে সেই কাঠ বা কাপোৰ, কাগজ আৰু বিভিন্ন ৰং কৰি পিনি বনাই ন পুতলাবোৰ। কষ্টও হয়। আৰু যদি কষ্ট কৰি যদি পাতি পিনি যদি মানুহ যদি চাবলেই নাহে উম! চাবলেই নাহে তেতিয়াহলেনো পাত
অঁ! সিহঁতৰ অঁ সিহঁতৰ লোকচান হয়।
উম আক। নাচেও যেন মাজে মাজে পুতলাবোৰ কি মোৰ ধুনীয়া লাগে। অ নে মে নচোৱাই থাকে যে। অ গান আকৌ বাদ্যযন্ত্ৰ নিচিনা লাগে। অ ৰছী দি পি হেৰি কৰি থাকে সূতাৰে অ। সেইটো।
পিছফালে ৰছী টানি থাকে মানুহে।
অ' অ' ভাল লাগে কথাবোৰ মাতবোৰ শুনি শুনি।
উম।
থাকিব লাগিলে এইবোৰ আচলতে।
অকল এদিন দেখুৱাইছিলে নেকি?
নাই নাই তিন দিন নাখাইছো আমাৰ।
পুতলা নাচ অকল এদিন দেখুৱালে নি তিনদিন দেখাইছে একেখনকে দেখাইছে নেকি? অ একেখনকে নাটকে দেখাইছে নে নে বেলেগ বেলেগ দেখাইছে। শুনা পাইছ নাই।
অ। অ এতিয়া।
অ এতিয়া মই শুনিছো।
শুনিছ ত‌ই।
মই শুনিছো এতিয়া।
শুনিছা নাই।
মই শুনিছো।
ন না।
মোৰ মাতটো শুনিছা নাই। উ।
শুনি আছো মই।
মইো শুনি আছো অ শুনিছো এতিয়া এতিয়া শুনিছো অ।
অ তিনিদিন দেখাই চ বোলো তিনিদিন।
তিনিদিন দেখাইছে মেলাও পাতিছিলে নেকি?
অঁ মেলাও পাতিছিলে ন ওচৰতে নাৰায়ণপুৰতেন।
উম।
তাতে মেলা পাতিছিল তো তাত জলপৰি ওলাইছিলে।
অ অ মই মানুহৰ মুখত শুনিছো জলফৰি ওলাই আছে। বুলি মানহ সঁচা সচি মানুহ ওলাই নে।
সঁচা খুচি সঁচা খুচি আৰু গৈছিলোঁ গৈছিলোঁ। তাৰত ফটো অ ফটো উঠিব লাগি ধুনীয়াকে হেৰি দিয়ে। অ মানুহ ঢেই।
ৰজ দিয়ে নেকি? অ। মানুহবোৰে কোৱা শুনিছো বুৰা জলপৰি ওলাইছে জলপৰি ওলাইছে বুলি কোৱা শুনিছো।
উম।
মই চাবলৈ নাইযোৱা বাও।
অ এই মেলা হৈ আছে নহয় আহিবি তোৰ দেওবাৰ চাগে শেষ হব নেকি?
এই দেও বাই।
উম।
জানো চাই লও আমাৰ আকৌ মাটি ৰুবলৈ দিছে নহয়। পথাৰলে যাব লাগিব। নাই নাই আমভয়ে কৱা নাই।
উম' আগৌ তাত যেন সেই মেলাতো এনেকে যেন ওপৰলে ঘুই উঠি পিনে তললে নামি দিয়ে চব- শৰীৰটো যেন-
চবৰি অঁ অঁ, উঠি পাইছ নে সেটো মোক বহুত ভয় লাগে।
সে তেতিয়া মানে ওপৰলে উঠি গৈ তললে ঘপক কে নামি দিয়ে বো- কো জিঅটো উই উই উই যায় নিছিনা লাগে।
অ' হ হ সেইটো কাৰণে, মোৰ উঠি পোৱা নাই সেইটোত।
অঁ' মই পাইছো বাও উঠি। আকৌ ৰেল গাড়ীৰ নিচিনা এখন মান আছে। অঁ এবাহেনো মানুএজনিয়ে উঠি পিনি- অঁ, এবাৰহেনো মানুহ এজনিয়ে উঠি পিনি- উপপা মুটি তলে হেনো। উচ্চ ৰক্তচাপ থকা মানুহৰ কাৰণে বেয়া আক সেইবো।
অঁ, তাতে মানুহ মৰি যাবলৌ আছে মানে ন।
উম উম' সেইটোৱে।
মানে ভয় খাই আক।
এউ এই ইয়াত আকৌ প্ৰতিবছৰে আকৌ মেলা পাতে। ভাল লাগে এইবাৰ যেনিবা জল পৰি আনিছে নতুনকে।
জল পৰিটো এইবাৰ নতুনকে ওলাইছে অঁ'।
উম' আৰু প্ৰত্যেকখন স্থানতে ইয়া আনিছে নাই জানো জলপৰি।
উম'
উম' আকৌ তো এনেকুৱা অঁ'। অঁ' আকৌটো ডাঙৰকে যেন এনেকে হেৰি গাঁতৰ নিচিনাকে এটাে যেন বাইক চলাই গাড়ী গাড়ী চলাই ওপ- পলে উঠি উঠি আহে।
অঁ' অঁ' অঁ' অঁ' দেখিছো হেলনীয়া যে।
উম উম' আৰু মেলাতটো এনেকোৱা হেৰি- উম'
পৰীক্ষা দিবলে যে গৈছিলো ঠিক বাটত এই- মন দুূৰ্গা মন্দিৰ ওচৰত হেৰি এখন পাতিছে উম মেলা এখন পাতিছে- নামটো কি গম পাও নাই? মামা মামি মেলা মামা মামি মেলা।
মামা মামি মেলা।
অহ' ও মামা মামি মেলা বোলে।
অঁ' ত তাৰপিছত মেলাত কি উলাইছে গম পাইছ নে নাই।
অঁ অ এ আলহী আহিছে। অঁ'
ৰব দৰজাখন মাৰি থোৱা আছে। পাছফালে দি আহক নহলে।
কোনোবাই আহিছে নেকি?
আমা খুৰি আহিছে।
অঁ'
মেলা মেলাত গলো। শুনি আছ নে? বাঁহ বেটে যেন বনাই গৈছে। বনোৱা বনোৱা বস্তুবোৰ
অ', বাঁহ বেতে বনোৱা বস্তু বেচে। তাৰ পিছত কাঠৰ সৰু কিবা কিবি বনাই বনাই মানে বেচে
আকৌ তো ঘৰত বনোৱা আচাৰ বোৰ উলিয়াই আৰু এটা বস্তু আমি যেন খাওঁ মাঘৰ বিহুত যেন চুঙা পিঠা এতিয়াতো নাখায়েই।
অ এতিয়া নাখায়। হয় নি
উম
অ এই কি বুলি কয় জুইত পোৰা মাংস কিবা কিবি সেইবোৰ বেছি হয় নাই।
আগতো বিভিন্ন জনগোষ্ঠীৰ বড়ো, কাৰ্বি, মিচিং সিহঁতৰ মানে ত কাপোৰ ওলাইছে গালে এনেকুৱা কিবা কিবি দখনা
দখনা গালে অ গালে বোৰ বহুত কম দামত পাই গম পাৱ নাই?
উম উম ভালো লাগে ন সেইবোৰ ওলাইছে।
অ
আকৌ আমাৰ ইয়াত সাহিত্য সভা আছিলে নাৰায়ণপুৰত। মনত আছে নাই?
উম মই সাহিত্য সভালৈ গৈছিলো অ। ক'ৰ পৰা আনিছিলে আপুনি
উম
মই আনিমে যা।
সাহিত্য সভাতো তেনেকে বহুত কিবা কিবি উলাইছিলে নহয়।
অ অ শুন আক। গালে যে এই ডফলা ডফলা মানুহবোৰে যে পিন্ধে যে গালে।
উম
গালে ইমান বেছি দাম নহয় দেখিছে আৰু দেখিবলৈ ধুনীয়া লাগে দেখিছেনে।
নহয় নহয় আমাৰ ঘৰত আনি থোৱা আছে এখন
এই কি দুশ ন তিনিশ হ'লে
অ হয় কম দামতে পায়।
কম দামতে পায় অ।
খাইছে অ উম
তেতিয়া সেই এখনত এশ টকাকে বুলি কৈছিলে। মই আকৌ বজাৰলৈ নগ'ল অ মই ব মই আকৌ বজাৰলৈ নগলো যে। সেইটো কাৰণে মই কিনিবলৈ নাপালোঁ। মানে বজাৰত মানে এখনত এশ টকাকে দিয়ে বোলে।
উম তেতিয়া হ'লে
কমতে পাই দেখিবলে ধুনীয়া লাগে আকৌ ন। ঠাণ্ডা দিনত হেৰি ধুনীয়াকে পিন্ধি থাকিব পাৰি।
উম পাৰি। উম মেলা চেলা তেনেকুৱা বস্তুবোৰ ওলাই পাৰিলে ন ধুবই লাগে।
উম মই নাচিব মেলিব লাগে লাগে উ
সেইটোৱেই সাহিত্য সভাত তেনেকে দেখিছাঁ নাই কিমান বস্তু ওলাই।
চব চব জাতি জনগোষ্ঠীয় বেচে হয় নাই? মানে ধৰ এনেও নাচিবলৈ বুলি নহ'লেও মানে এনেও আমাৰ ল'ৰা ছোৱালীৰ পিছত দেখুৱাবলে কাৰণে হয় নাই সেইটো লাগে লাগে
এতিয়া আনি থৈ দিলে মানে ভাল আৰু
আও এইবোৰ দাম বহুত বেছি বাঢ়িছে নহয় এইবোৰ বস্তু
উম উম আগতো এবাৰ ভাওনা সবাহো আছিলে নহয় নাৰায়ণপুৰত
অ ভাওনা সবাহো হৈছিলে অ তই চাবলৈ গৈছিলি ৰাতি পাতিছিলে
গৈছিলো গৈছিলো একে ৰাহে যে ভাওনাটো এখনৰ পিছত এখন দিনে ৰাতিয়ে হৈ থাকে যে
অ অ প্ৰতিযোগিতা আছিলে
অ প্ৰতিযোগিতা আছিলে বিভিন্নতো ঠাইৰ পৰা আহিছিলে নহয় দলবোৰ
উম প্ৰতিখন জিলাৰ পৰা আহিছে
উম ভাল লাগিছিলে ন সেইকেদিন
উ মই নাই যোৱ বাও অ কেইবাদিনো হৈছিলে অ
উম।
অ লগত মেলাও পাতে নহয়।